হয় শুনিছানে
অঁ শুনি আছোঁ
অ তাকে ভালে আছা বোলো
অ ভাল ভাল তোমাৰ ভাল
অ আছো দিয়া ভালে তাকে আমি তাই আজি এই বিষয় লৈ আলোচনা কৰিম বুলি ভাবিছো গুৰুত্বপূৰ্ণ বিষয় এটা আছে মোৰ লগত
অঁ কি বিষয়
আমি ভাবিছো আজি কৃষকৰ জীৱনৰ ওপৰত কৰো নেকি কৃষক
উম উম হয় খুব সুন্দৰ ভাল বিষয় এটা বা ছি লৈছা
হয় হয় তাকে আজি মানে কিন্তু আজিকালি মানে দুখৰ খবৰ হ'ল যে কৃষকৰ বাবে যিসকলে আমাৰ খাদ্য যোগান ধৰে তেওঁলোকে মানে বহু সমস্যাৰ সন্মুখীন হয়
উম হয় হয় ঠিক কৈছা একদম তুমি কৃষক জীৱনৰ লগত কেতিয়াবা ওচৰৰ ওচৰৰ পৰা পৰিচিত হৈছানে
হয় হয় হয় মোৰ ককাই মানে খেতি কৰে মানে সৰুতে মই ধান খেতিত কৈছিলো
অ মোৰ দেউ তাৰ কিছুমান খেতিৰ মাটি আছে সৰুতে মই মানে ধান ৰোৱাৰ সময়ত চাই থাকিছিলোঁ
অ হয় হয় কৃষতৰ কৃষকৰ দিনটো সাধাৰণতে কেনেকৈ আৰম্ভ হয় বুলি ভাবা তুমি?
মোৰ মতে তেওঁলোক বহুত সোনকালে উঠি যায়। পুৱা চাহ খাই খেতিলৈ ওলাই যায়।
পূব দিশত মানে ৰ'দ উঠাৰ আগতেই মানে কাম আৰম্ভ কৰে।
উম ধান ৰোৱা মা তি চহোৱা, গৰু চোৱা, শাক পাচলিৰ যত্ন লোৱা মানে এইবোৰ কাম সহজ নহয় কিন্তু দেই
অ একেবাৰে নহয় মানে আমি কেতিয়াবা এক ঘণ্টা জিম কৰি ভাগৰি যাওঁ, কিন্তু এই কৃষক সকলে মানে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰে
সেইকাৰণেই বহু কৃষকৰ শাৰীৰিক শক্তি মানে বহুত বেছি হয়
কৃষকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা কিনো?
মোৰ মতে আহ অনিয়মীয়া বতৰ অতি সবৃষ্টি তাৰ তাৰপিছত বান পানী আৰু মানে শৰায়ও তেওঁলোকৰ বহুত ক্ষতি কৰে
অ হয় হয় তাকে বিশেষকৈ মানে অসমত বানপানীয়ে কৃষকসকললে বহুত সমস্যা পেলায়।
উম হয় অ মানে এবাৰ খেতি নষ্ট হ'লে বছৰটোৰ উপাৰ্জন শেষ হৈ যায়।
হয় হয় হয় তাকে তাৰোপৰি মানে সাৰৰ দাম বীজৰ দাম আৰু আহ কটনাখৰ মানে দামো বৃদ্ধি পাইছে আৰু
হয় হয় আ মানে কি হয় এই আহ অসমত বিশেষকৈ মানে অসমত বানপানী কৃষকসকলক বহুত সমস্যাত পেলায়
হয় হয়
এবাৰ এবাৰ মই খেতি নষ্ট হ'লে বছৰটো মানে উপাৰ্জন প্ৰ্যায় শেষে হৈ যায় আৰু
অ অ হয় হয় হয় তাকে উপাৰ্জনৰ কাৰ ৰনে বহুত গোটেই জীৱনটো শেষ হৈ যায় তেঁওৰ।
অ তাৰোপৰি সাৰৰ দাম বীজৰ দাম আৰু কীটনাশকৰ দামো বৃদ্ধি পাইছে চে
হয় ঠিক কথা হৈছে তাকে আৰু মাজতে দালাল থকাৰ বাবেও কৃষক কম লাভ
অ হয় হয় বজাৰত মানে আমি যি দামত শাক শাক পাচলি কিনো কৃষকে সেইটোৰ বহুত কম মূল্যত পাই
হয় হয় এনে তোমাৰ মতে যুৱ প্ৰজন্মই কৃষক মানে পেচা হিচাপে লব বিচাৰে নেকি?
উম আগতে কম বিচাৰিছিল কিন্তু এতিয়া বহু শিক্ষিত যুৱকে আধুনিক কৃষিৰ প্ৰতি মানে আগ্ৰহ দেখুৱাইছে
অ আধুনিক কৃষি আৰু আধুনিক কৃষি মানেনো কি?
আহ আধুনিক কৃষি মানে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা যেনে ডিপ্ৰো ইৰিগেশ্যন পদ্ধতি তি অই যন্ত্ৰ পাতি উন্নত বীজ আৰু মানে জৈৱিক কৃষি
অ হয় হয় হয় থিকে মানে তুমি কি ভাবা কৃষি কৃষিত মানে প্ৰযুক্তিৰ ব্যৱহাৰ প্ৰজন্মৰ হয় নেকি
নিশ্চয় মানে ইয়াৰ ফলত সময় বাছি আৰু উৎপাদনো অ বৃদ্ধি পায় তাৰ লগতে হয় কিন্তু সৰু কৃষকসকলে
হয় হয় হয় অ হয় হয় মানে সেই স কাৰণে মানে চৰকাৰী সহায়ৰ
উম হয় হয় বা ঠিক কথা কৈছা আহ চৰকাৰে চৰকাৰ তাৰ মানে কৃষকৰ বাবে এই কি কি কৰিব লাগে কোৱাচোন অকণমান
অ চৰকাৰে হয়তো মানে কম সুতত মানে ঋণ দিব লাগে ফচল বীমাৰ সুবিধা দিব লাগে আৰু উৎপত্তি সামগ্ৰী উচ্চ মূল্য
আহ হয় হয় মই ভাবো কৃষকসকলৰ সন্তানসকলেও ভাল শিক্ষা পোৱাৰ সুযোগ পোৱা উচিত
অ একদম একদম বহু কৃষক মানে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে দিন ৰাতি পৰিশ্ৰম কৰে
হয় কৃষক
হয় শুনিছা নে শুনিছেনে বোলো শুনিছা বোলো
কৰ মানে হয় শুনি আছো তেনে
শুনিছো শুনিছো
অ শুনি শুনি আছা অ অ মই আহ কৈছিলো যে কৃষ কৃষকৰ মানে আনন্দৰ বাবে মুহুৰ্ত কেনেধৰণৰ হ'ব পাৰি মানে আনন্দৰ মুহূৰ্তবোৰ
অ যে যেতিয়া মানে ভাল ফচল হয় আৰু বজাৰত ভাল দাম পায়
অ হয় হয় উম
আৰু তোমাৰ বিহুৰ সময়তো কৃষক
অ হয় হয় বিশেষ বিশেষকৈ মানে ভোগালী বিহু কৃষিজীৱি মানুহৰ লগত এটা গভীৰভাৱে জড়িত
হয় হয় এনে তুমি কি ভাবা ধান কটাত সহায়ে কৰিছেনে
মম হয় কিন্তু চাবলৈ চাবলৈ গৈছিলোঁ
অ
উম অ সেইবাবে আমি মানে খাদ্য অপচয় কৰাটো উচিত নহয়
অ একদম একদম এখন ভাতৰ থালিৰ আঁৰত মানে কৃষকৰ কিমান পৰিশ্ৰম থাকে সেইটো আমি পাহৰি না পাহৰি যাওঁ
আজিকালিতো বহুতে মানে কৃষ সিক সন্মানেই নকৰে কিন্তু আচলতে সেইটো মানে বহুত সন্মানীয় পেছা।
অ ঠিক কৈছা এ ডাক্তৰ, ইঞ্জি দিনা সকলোৱে খাদ্য লাগে। কিন্তু
উম, অ হয় হয় ঠিকেই, তোমাৰ মতে এ কৃষিক। কৃষকসকল মানে সুখী জীৱন যাপন কৰে নেকি?
আহ মোৰ মতে মানে তেওঁলোকে মানসিক শান্তি থাকিব পাৰে। কিন্তু আৰ্থিক চিন্তাও বহুত থাকে কিন্তু।
ঠিক কথা, মানে অনিশ্চয়তা তেওঁলোকৰ জীৱনৰ ডাঙৰ অংশ।
অ মানে যদি তোমাৰ সুযোগ দিয়া হয়, কৃষকৰ বাবে কি কৰিবা?
মই বজাৰৰ লগত মানে কৃষকক পোনপটীয়া কৈ সংযোগ কৰিম যাতে তেওঁলোকে মানে অধিক লাভ পায়। তুমি, তুমি কি? কৰিবা?
অ মই আধুনিক কৃষি মানে প্ৰশিক্ষণ আৰু বিনামূলীয়া পৰামৰ্শ ব্যৱস্থা,
অ হয় হয়, বহুত ভাল চিন্তা। তুমি এই ভৱিষ্যত চতে কৃষিক কৃষিত বিনিয়োগ কৰিব বিচাৰিবানে? বিচাৰিবা নেকি?
হয় মানে জৈৱিক কৃষিৰ প্ৰতি মোৰ আগ্ৰহ আছে। তুমি?
অ অ হয় হয় মোৰো আছে। অন্তত মানে ঘৰতে কিছুমান শাক পাচলি খেতি কৰিব বিচাৰিম।
অ এইটো স্বাস্থ্যৰ বাবেও ভাল, ন?
উম। হয় হয়, স্বাস্থ্যৰ বাবে ভাল। কাৰণ আজিকালি তুমি দেখিছা তু, বজাৰত মানে যিবোৰ ভেজাল খাদ্য পোৱা যায়, মানে শাক পাচলি হওক, ফল মূল হওক, সকলোতেতো মানে এইবোৰ দ্ৰব্যবোৰ, ৰাসা়নিক দ্ৰববোৰ ব্যব ব্যৱহাৰ কৰে যাৰ ফলৰ মানুহৰো অসুখ অহু হয়, আমি এতিয়া ভুগি আছোঁ
হয় হয় ঠিক কৈছা ঠিক কৈছা, হয় হয় আজিকালি যিহেতু বজাৰত এনেকুৱা এনেকুৱা শাক যিহেতু মানে মানে খালে মানে তোমাৰ পেটৰ অপকাৰ কৰিব
অ হয় হয় হয়, তাকে মানে আজিকালিতো আম সৰু ল'ৰা ছোৱালী খুৱা ফল মূবিলাকত টো মানে ঔষধ ব্যৱহাৰ কৰি মানে মানে এইবোৰো কাবব বিচাৰিছে
হয় হয় হয় হয়, তাৰোপৰি তোমাৰ আৰু নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়
উম উম সেইবাবেেই মই ভাবো কি কাৰানে আমাৰ মানে জৈৱিক খেতিৰ ওপৰত বেছি কি গুৰুত্ব প্ৰদান কৰিব লাগে। জৈৱিকয খায় এনেকুৱাকে প্ৰদা প্ৰয়োগ কৰি যাতে মানে কৃষি মানে খাদ্যবস্তু টোএবাৰ বা ধানৰ এনেকুৱা জৰ। গুণগত মানদণ্ডটো যাতে ত অক্ষুন্ন থাকে কাৰণ আজিৰ পৰা দহ বিশ বছৰ আগত তো এনেকুৱা সমস্যা। নাছিল আজি কালি মানে কি হৈছে এটা অংশ অ অসাধু ব্যৱসায়ীয়ে। অধিক মুনাফাৰ বাবে মানে তেওঁলোকে এনে। এনেদৰে কৰি। তেওঁলোকে মানে আমাক ৰাইজক। বি বহুত মানে বিপদত পেলাইছে।
বিপদত পেলাইছে ঠিক কৈছা ঠিক কৈছা মানে এনেকুৱা মানে কিছুমান পৰিস্থিতি। এতিয়াই পৰাৰে মানে উপায় উপায় নোহোৱা হৈ যায় আমাৰ। আমাৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে। সেয়েতো।
তুমি কেতিয়াবা যদি সুযোগ পোৱা মানে। খেতি কৰিব বিচাৰিবানে? এনেকে জৈৱিক পদ্ধতিৰে।
হয় নিশ্চয় নিশ্চয়, বিচাৰিম মই মোৰ মানে এটা মনো। আছে মানে বহুত। আও আছে মানে মই খেতি কৰিব বিচাৰো। মানে গাঁৱত গৈ পালে মানে ককাৰ লগত তাকে মই বিচাৰো এনে তোমাৰ হয়।
মইয়ো মানে গাঁৱলৈ। যদি, কেতিয়াবা যোৱা হয়। সুযোগ হয় তেতিয়াহ'লে ময়ো এনে। বিচাৰিম আৰু। খেতি কৰিবলৈ জৈৱিক পদ্ধতিৰে।
ঠিক ঠিক ঠিকেই ঠিকেই ভাবিছা, এনে গাঁৱলৈ আকৌ যাব বিছাৰ। সেয়া মানে।
অ হয় জাক জাগাতো এ এনে যোৱা হয় বাৰু কিন্তু। খেতি কৰিবলৈ সেনেকুৱা। সময় পোৱা নাযায়, কিন্তু এইবাৰ ভাবিছোঁ। মই অকণমান সময় উলিয়াই এনেকৈ গাঁৱত মানে চেষ্টা কৰিম আৰু কিবা অকমান।
অ যিহেতু আমি নৱপ্ৰজন্ম এইটো আমাৰ দায়িত্ব যে কৃষক সকলক। মানে। এ সকলো চোৱা চিতা কৰিব লাগিব নহলে আমাৰ। কৃষি জীৱনটো কৃষ জীৱনটো পাহৰিয়ে গৈছে, বহুত কিছুমানে এনেকোৱা নৱপজন্ম আছে।
হয়, ঠিক কৈছা। উম।
এই। তাকে ভাবিছো বোলো, কিছুমান সমস্যা আছে সেইবোৰ শুনি মানে বেয়াও লাগে।
কৰিব লাগিব যাতে। কৃষকসকলৰো মানে সা সুবিধ। সুবিধা কিছুমান। তেওঁলোকক পোৱাটো উচিত, তেওঁলোকক আমি উচিত সন্মানো জনাব লাগে। এতিয়া ধাবা বিহু বা এনেকুৱা কিবা অনুষ্ঠান। স্থানবোৰত তেখেতসকলক অকণমান যদি সন্মান দিয়া হয় এজন ভাল কৃষকক মাতি তেতিয়াহ'লে বহুত ভাল কথা হ'ব উত খাব পাব
অ হয় হয় এনেকুৱাখনন যদি মানে বিহুৰে বিহু এটো ধৰা মানে ভাগ বিহুৱে ধৰা এখন ফাংচন এখনত যদি তেওঁলোকক মানে পুৰস্কৃত কৰা হয় সেই সিটো মানে বহুত মানে ভাল দিশত যাব আৰু আমাৰ অসমখন তেতিয়া তাকে মই ভাবিছোঁ ঠিকেই দিয়া আজি আৰু বাৰ্তালাপ কৰিলোঁ বিশেষৰ বিষয়ে ভাল লাগিল ঠিক আছে বাৰু সামৰিছোঁ ভালকে থাকিবা ঠিক আছে ধন্যবাদ